আহ, কি কৰি আছা?
এয়া ভাত কিবা খাই উঠিছোঁ। তই?
আমিও ভাত খালোঁ
অ কিহেদি খালি
এ দালি বনালো লেচৰা মাহ আলু ভাজিলো তাৰ পিছত আৰু নামৰ পৰা অনা প্ৰসাদ সেয়াকে বৰা বনালোৱা আৰু
অ'।
সোনকালে খালো মানে কি দিনতো আজি ভাত নাই লঘোণ দিয়া যায় তাত জলপান খালো
খাবলৈ যেনিবা অ', উম', উম', অ', ভাত খাই পেলাই নামঘৰত যাব ভাল নালাগে। উম'।
অ', তাতে নিজে অ', নিজে পচকি চচকি দিয়ে, চবেই এতিয়া নিজে নিজে পাতা নিচিনা নহয় জানোঁ।
অ
অ ভাত চাত খাই গ'লে
অ', ভাল নালাগে উম, উম, আমিও তেনেকে দিওঁ কিবা পাতিলে আমি ভাত পানী নাখাও দিনাখন লঘুন দিওঁ।
অহ। তেতিয়া আকৌ মনতটো বহুত ভাল লাগে চাবচোন নামঘৰলৈ যাওঁতে যদি তেনেকে কে যাব পাৰে।
উম।
তেতিয়া যদি আৰু মাছ চাছ কিবা দি যদি ভাত খাই যায় মনতো কিবা নিজকে অসুচি অসুচি লাগি থাকে।
অ', বেয়াও লাগে আমি সেইদিনা খন মাছ নবনাওৱে। সভা মাহেৰিকা সকাম পাতিলে সভা চভা পাতিলে আমাৰ মানে চলা মানুহ খিনি নবনায় মাছ। ঘৰত অ'। মানে বেয়াও বোলে হয় উম বেয়াও। সকাম এটা পাতি পেলাই যদি মাছে মাংস। খাই যোৱা যায়। নিজৰ ঘৰৰ সকামৰ নিচিনাই নহয় জানো পছৰকি যি পেলাই কৰা। পামটো।
অ সেইটো কাৰণে কৈছো নিজৰ ঘৰত পাতিলে জানো নিজ। যে তেতিয়া বনাই কৰি খাব।
উম নাখায় অ একে কথা তেনেহলে নামঘৰটো। ছৰে ন।
অ আমাৰ ওচৰতে নামঘৰ।
উম।
বেছি দূৰ নহয়। ঘৰৰ বা তিনি চাৰিটামান পদূলি আঁতৰতে।
উম আমাৰ অলপমান দূৰৈত আছে। আগতে মানে। এইফালে বাট এটা আছিলে। তেতিয়া চমু আছিলে এতিয়া আকৌ বাটটো মাৰি দিলে মানুহে মানে হেৰি ওৱাল দি দিলে এতিয়া বহুত। ডখৰ ঘূৰি যাব লগা হ'ল।
অ আমাৰ আকৌ ইমান হেৰি প্ৰব্লেমহ। অ নামঘৰ তৰ ওচৰৰতে যে-।
অ নামঘৰ যোৱা পৰা ইমান দিগদাৰ অলপমান এতিয়া।
একেবাৰে মানে যাব লাগিব যাও বুলি আও
অ একেবাৰে যাব লাগিবে বহুত খিনি যাবগে লাগে। গলে আও। কবাৰে যাবই লাগিব আকৌ আহোঁ আকৌ যাওঁ সেয়া নহয় আও
নহয় অ।
উম।
আমাৰ গ'লো আকৌ এই পতকে কিবা এটা লগা হল বুলি ক'লে ঘৰলৈ আহিলো অথনি বৰষুণ দিলে তাৰ পিছত আৰু কাপোৰ কেইটামানো বাহিৰতে থাকিলে আ।
অ অ গৈ পেলাই আকৌ ওচৰতে যেতিয়া আকৌ আহিলি।
অ'হ। সুবিধা।
অহ।
সুবিধা হয় মানে।
উম মায়েহঁতে ভাত পানী খালে।
খালে। এ মাহঁতো টোপনি যোৱা নাই শুবলৈ গৈছে আৰু
অ দিনতো ভাগৰে আজিকৰে কৰা আহি
অ আৰু দিনটোত ভাত নেখালে কিবা এটা উ ভাতকেইটা খাই দিলে বেছি ভাগৰ লাগে
ভাগৰ লাগে উম এনেও গাৱৰ মানুহ বিলাক অকন সোনকালে শুৱে ন গাঁৱৰ মানুহ সোনকালে শুৱে
মানে হলেও ইমানো সোনকালে নোশুৱে আজিকালি
অ
কিছুমান মানুহ বহুত দেৰিলৈকে আজিকালি আমাৰ এতিয়া আজি অলপ সোনকাল হৈছে এনেই ধৰক দশটা বা চাৰে দশটা টা বাজেগে আও
উম টিভি চিভি চাই থাকে আৰু
অ থাকে
উম এ আজিকালি মোবাইল হোৱাতে মোবাইল চাৰ থাকোতে টাইম। তো কেনেকে যায় গমেই নো
অ, নহয় সন্ধিয়া হওঁতে সাতটা বাজেই দিয়কচোন।
দেই অঅ
অ, সেইটো কাৰণে টাইমটো পুতুক কে যায়, কিন্তু? তেতিয়া ঠাণ্ডা দিন হ'ব নহয় তেতিয়া ৰাতি টাইমতটো নাযায়হে, নাযায়। এই সাতটাই বজা নাই আ, চাৰে সাতটা বা আঠ টা, হোৱাই নাই ভাতকেইটা বনাব।
তেতিয়া যে চাৰে চাৰিটাত চাৰে চাৰিটা। তেতিয়া যে আন্ধাৰ হৈ যায় গ।
অ, আন্ধাৰ হৈ যায, সেইটো কাৰণে?
হ'ব ন সাতটালৈ। বহুত খিনি সময় হয় গৈ উম, এতিয়া সাতটা চাৰে সাত মানতহে ভালকে আন্ধাৰ হয়।
অ।
হয়নে।
সন্ধিয়া লগা নিচিনা হয় চাৰে সাতটা নিচিনা হয়য়েই।
অ। তাৰপা চাকি তাকি দি কৰি লওঁ মানে। চোন একেবাৰে আঠটা বাজেই। আঠতা বজাৰ পা, উম। অকমান বহী কৰি লৈ আকৌ নটাই চাৰে আটা নটাই বাজি, বাজি। হয়, ভাত বনোৱ ল, খোৱাতো।
হেৰি গৰম দিনত কিবা ঘড়ী টাইমতটো। কিবা ইমান পতককে যোৱাৰ নিচিনা লাগে মই ভাবো অ, খুব পতককে যোৱা নিচিনা লাগে। কিন্তু ঠাণ্ডা দিনত চাবচোন আপোনাৰ পাঁচ মিনিট যদি ৰখি পাঁচ, মিনিট। তোৱে নাযায় হে না। নাযায়হে, নাযায় অ, ইমান দীঘল নিচিনা লাগে টাইমতটো গৰম দিনত ইমান টাইমটো কেনেকে?
এখন যে তই টভিত চিৰিয়েল চাই থাক। আধা ঘণ্টা টো, কেনেকে যাই। গমে, নাই।
ই, সেইকন সময়তো পুতুককে যায়গৈ এই এ চিৰিয়েলখনন দিছিলেহে শেষেই হ'ল নে, স এইখনহে চাবলৈ পালো। তিনি খণ্ড হ'লেই নে? অ', তিনিটা খণ্ড দিয়া দি পেলাই আৰু এক ঘন আকৌ মাজে, মাজে দিয়ে থাকে। কিন্তু আপোনাৰ ইটাৰষ্ট তো বহি আহ হে হে, চিলখন দিলে। বোলে শেষেই আৰু গান টো যেতিয়া বজিলে তেতিয়া আৰু খং উঠি যায়গে অহ, আকৌ মানে এনেকুৱা হয় কাইলে আকৌ চাব হ'ব লাগিব দেই। মানে কি বা হয় কাইলে মানে কৌতুহল এটা জাগি থাকে মানুহক আৰু তেনেকুৱাতে মানে মানে ৰাখি থৈ দিয়ে
উম, তেনেকুৱাতে ৰাখে। তেতিয়াহে চাব মানুহে আগ্ৰহ এটা হৈ থাকিব ন? কাইলৈ খণ্ডটো বা কি হয়? কি কয়? সেইটো এটা ভাৱ আহিব ঠিকে যে, সেইকাৰণে বহি আকৌ পিছদিনাখন একেবাৰে ধুমধাম টিভি লগোৱাই বেয়া
টাইমটো লৈ মানে ৰেডি হৈ থকা যায়, কেতিয়া মানে সেই টাইমতটো হয়। কালি অমুকৰ কি হ'ল? কালি অমুকৰ কি হ'ল? এতিয়া সেইখিনিৰ পৰা দিব নহয়, আকৌ যেতিয়া সেইকণ চাবলৈ পা তেতিয়াহে শান্তি লাগে। অ', এইটোহে হ'লগে আও অহ। নিদিয়ে অ', তেতিয়া আকৌ আধৰুৱা, আধৰুৱা লাগে আজিৰ দিনটোত যে, এনেকুৱা লাগে একো কামেই একো যেন নাই। অ', একো যেন কামেই নাই। কাম মানে চিৰিয়েল কেইখন চোৱাটো এটা কামৰ নিচিনা। টাইমটো কেনি যায় গম নাপায়। তেতিয়া সেই টাইমটোত যে, আপুনি মানে এনেকুৱা বৌৰ লাগি যায়, নহয়।
উম। নেযায়, নেযায় লাগে আজি, আজি টাইমতটো নেযায়, নেযায় লাগি আছে। হা আজি দেওবাৰ
দেওবাৰ যে, অ অ। সেইটোয়ে আপুনি এইখন চাওঁতে সিখন চাওঁতে চাওঁতে গৈ দেখিব এ- এইখনো চাই যাওঁ ৰ এ- এইখন চাই- পলে এইন চাই যাও ৰ বুলি কওঁতে আধা ঘন্টা কিনি গ'ল এক ঘণ্টা
অ তেনেকুৱা একে মই সাতটা মানৰ পৰা- সাতটা পৰা চাওঁৱে নহয় এখন সাতটাত চাওঁ চাৰে- সাতটাতএখন চাওঁ। তাৰপিছত আঠতাত সেইখন হেৰি দিয়ে যে, উম- এ- বেহাৰবাৰী খন। উম-উম- সেইখন দিলে আকৌ ভাত বনাব তাৰপৰা আহ
এই এডভাৰটাইজৰ মাজে মাজে মানে আহি পেলাই কৰিবলৈ-
অ- সেই তেনেকুৱাতোই আহি পেলাই বনাও আৰু। উম- তাৰপিছত সেই ভাত বনাই ধুমধাম আৰু সেইডোখৰ কুটি কাটি আগ ধৰি- থইয়ে দিওঁ উ ভাজি খিনি বহাই পেলাই আগত বহি থাকো
অ- নহয় কেনেকুৱা হয় জানে আপুনি বহাইছে নহয়- তাৰপিছত - ইফালে আপোনাৰ- তেওঁলোকৰ চিৰিয়েলখনো দিলে। চিৰিয়েলখনো দিলে তাৰ পিছতে এতিয়া আপুনি- এৰি যাবলৈও নহয়, এৰি যাবলৈও নহয় এতিয়া সিপিনেও ভাজি- খিনি হেৰি হৈ যায়, চেলা কোনটো কৰো কোনটো নকৰো এনেকুৱা - মই মানে থতমত লাগি যায়গৈ। এই চিয়েলখনতো ইণ্টাষ্ট থাকে, ইপিনে ভাজি খিনিও ইণ্টাষ্ট থাকে। দেই যায়। মই তেনেকুৱাত কি কৰো ই-মই তেনেকুৱাত লাগিলে অফেই কৰি থৈ আহিম। যা- দুই মিনিট-
অ- মই আকৌ গেছটো কমাই দিয়া নিচিনা ভাবো নহয়, গেছটো বোলো কমাই থৈ যাওঁ বুলি তেনেকা মনতো চাগে ভাবোং কেতিয়াবা নকৰো। নকমাওৱে সেনেকেই যাং গৈ। তাৰ পিছত আহি চাম দেই যায়। অ-যদি কমাই থৈ যাওঁ - তেনেহলে ধুনীয়াকে হেৰি সিজি থাকে যদি পাহাৰটা দৌ মাৰো আও একে ভাজি নি দেই গল আ গোন্ধ ওলাই ন অ যা ভজি দে গ'ল
মনতে যে ভাবিলে কোৱা বুলি হৈ গ'ল আও
কোৱা বুলি হৈ যায় অ পাহৰা হৈছো মই তেনেকে
এ কৰিম মানে এইটো মই এনেকে কওঁ বুলি অ আমাৰো হয় এই এনেকে কম বুলি ভাবো ন অ মই নকৰিওৱে ভাবিছিলোহে মই কৰিবলৈ নহলে মানে ভাবোতে এনেকুৱা লাগে কাম তুজন
কৈ থলো বুলি নিচিনা লাগে অ সেইকাৰণে দৌ মাও উম
কি মানে চবৰে হয়
চবৰে হয় আ আহ চবয়ে
উহো
উম হয় দে আজি এ মাছ আছে হৈছে নে দিনৰ
অহ
তাকে বনালো আৰু
অ
তাকে বোলো অহ তা সেই ইহত গেজনী নাই আহা আহা নাই মানে আহিছিলে এ দুদিন থাকি গ'লগৈ আও অহ এজনী অহা কথা আছিলে ত বৰষুণৰ কাৰণে নাই আহিলে
অ বৰষু ন তো আও দিনটো কিবা অ দপ দপ কে পৰি পেলাই এৰিলেও ভাল
অ দিনতো একে নেজায় নোপোৱায়কে পৰি আছে কৈছে মায়ে নাযাও দে বোলে হেৰি আও বৰষুণ পৰি আছে লাহে লাহ লাগিছে যাবলৈ তা শুই থাকিলে তাতে এনে নাই কৰি পেলাও পাইছিলে যে উম হ'ব দে বাও ন
অ ঠিকে আছে ছে দেও উম হক